হেল্ল'।
অ'।
ভাইটি কি
এই আছোঁ আৰু এনেই। আপুনি?
আছোঁ‌ গৰমো লাগিছে যে অলপ কাম বন কৰি পেলাই বহি আছোঁ।
আতছা, আতচা। দিয়ক বাকী ৰাতিপুৱাৰ পৰা কি কৰিলে আবেলি লৈ। ৰাতিপুৱাৰ পৰা কি কৰিলে আ
এ ৰাতিপুৱা সোনকালে উঠ ঠো পাঁচটা মান বজাত। পাঁচ বজাত উঠি পেলাই অলপ অ' মা নে কপাল ভাতি কৰোঁ।
উ।
দছ পোন্ধৰ মিনিট অনুনম বিলং কৰোঁ।
আতছা।
তাৰপিছত আপোনাৰ এই চিটাপটো কৰোঁ অলপমান।
উ।
এনেকে কৰোঁ আৰ ৰাতিপুৱা সময়ত।
লাংসো কৰে নেকি?
প্লাংতটো ইমান নাই কৰা। প্লাং এনেকে কৰিব পৰা নাই মই।
নকৰে এই বচ
অ' ডেলিভাৰী হোৱাৰ পিছত।
উম, দুবছৰ মমান যাব দিয়ক। উম। দুবছৰমান
হয়, হয়। দুবছৰমান হ
তাকে, ৰাতিপুৱা এইটো ৰেগুলাৰ ৰুটিন আপোনাৰ পাঁচটাত উঠা?
অ', মোৰ পাঁচটাত উঠাটো ৰেগুলাৰ ৰুটিন। বাবু দেউতাকৰ লগত থাকে। অ'।
সদায় কৰে।
অনুলম-বিলম সদায় কৰো।
আচ্ছা, আচ্ছা। নাই, ভাল অভ্যাস দিয়ক, এইটো কৰে যদি। তাৰপিছত চাহ-পানী খাই নে লগে লগে?
চাহ-পাতি নাখাওঁ, অলপ সময় ৰৈ লওঁ। ৰৈ লৈ পানীৰ লগত নেমু মিলাই পেলাই এনেকে খাই লওঁ।
আচ্ছা। এইটো কিমান বছৰ হ'ল আপোনাৰ কৰা এনেকে?
এইটো আপোনাৰ দুইবছৰমানা হ'ল।
আচ্ছা। তাৰপিছত আ-আপুনি ৰাতিপুৱা আৰু ভাত এ, মোৰ দেৰিকে উঠা হয়। মোৰ দেৰিকে উঠা হয়, এইটো বেড হেবিট। এক্সাৰচাইজ এইবিলাক একো নকৰোঁ মই। উঠি পেলাই মই এ চাহ-পানী নাখা, হা
কৰিব লাগে।
নাই, কৰা নাযায়। মই কেতিয়াবা কৰো আবেলি কৰো মই স্কিপিং-স্শিপিং কৰো। বেছি ওজনতটো বঢ়া টাইপ লাগিলে। তেতিয়া মই স্কিপিং-স্শিপিং কৰোঁ কেইদিনমান। কৰি মোৰ তাৰ মানে হে তো ৰুটিন। কেইদিনমান যদি স্কিপিং-স্শিপিং কৰো, মোৰ ৱেটটো কমি যায়। বাছ মই এৰি দিওঁ। আৰু যদি ৱেট বঢ়া যেন পাওঁ আৰু স্কিপিং কৰোঁ। মই তেনেকৈ কন ন্ট্ৰল কৰোঁ নিজৰ।
ঠিকে আছে।
সেইকাৰণে আৰু পেট-চেট মই ওলাব নিদিওঁ তাৰমানে।
অ', আপুনিও কৰে মানে মোৰ নিচিনা।
অ', তেনেকুৱা কৰোঁ। কিন্তু অনুলম-বিলম এইবিলাক নকৰো, নাজানোও মই। তেনেকুৱা। বাকী দিনটোৰ হয়। দিনটোৰ আপোনাৰ ডাইট-ডাইট বিলাক কেনেকুৱা?
ডাইট মানে ৰাতিপুৱা সেয়া উঠি, অলপ গৰম পানী আৰু নেমু এনেকে খাই লওঁ। খোৱাৰ পিছত আৰ, ফল-মূল এটা খাওঁ। আপেল আপেল খাওঁ আৰু তাৰপিছত কল, কলটো বহুত মিঠা। হয় ন। ৰাতিপুৱাই চুগাৰটো দিবলে ভাল নালাগে।
নহয়। ফ্ৰুটছৰ, ফ্ৰুটছৰ যোনটো ছুগাৰ সেইটোত মানুহৰ কেতিয়াও একো ক্ষতি নহয়। ৰাতিপুৱা কল খোৱা ভাল, খালী পেটত।
কল খোৱা ভাল ন?
উম, কল খাব আৰু তিয়হ খাব, তিয়হ।
তিয়হ
উম, গৰম দিন নহয়।
অ', কিছুমানে কয় যে, এই পানীলাও জুচ বনাই খোৱা এইবোৰ কেনেকুৱা মানে?
কোনো দৰকাৰ নাই। পানীলাওৰ আঞ্জা খাব, জোল খাব সেইটোৱে যথেষ্ট। পানীলাও বস্তুটো এনেও ঠাণ্ডা আপুনি জুচ বনাই খাক কিবা বনাই খাওক এনেও ঠাণ্ডা পাব সেইটো বস্তু ইমান হেৰি নাই পানী লাও লাও হয় ভেজিটেবল এইবিলাক যেনেকৈ খায় তেনেকৈ খাব কোনোও দৰকাৰ নাই জুচ বনোৱা উম
বনাই খোৱাৰ কোনো প্ৰয়োজন নাই মই কিন্তু আজিকালি আকৌ ডায়টত এটা নতুন বস্তু কৰিছো এই মানে মোৰ অলপমান এই জিঘাতোকো বগা হৈ আছিলে জঘাৰ প্ৰব্লেম আছিল ল মই চাহ বনাও ৰাতিপুৱা এনেকে খাবষ্ট কৰি খুব ভাল লাগে উম অৰ্জুনৰ ছালৰ তাৰ মানে অৰ্জুনৰ ছালৰ চাহটো খালে মানুহৰ চুগাৰ টুগাৰ ন মানুহৰ ব্লাডত কেতিয়াও কলেষ্ট্ৰল এইটো এল ডি এলৰ পৰিমমানতটো ঠিকে থাকে মানে বেড কলেষ্ট নাথাকে আৰু মই ষ্টাৰ্ট কৰিছোঁ হ'ল
আচ্ছা আৰু এটা ভেজিটেবলৰ কথা কওঁ লিভাৰৰ কাৰণে বহুত ভাল বস্তু এটা হৈছে আপোনাৰ ক'লা কছোঁ
কচু
কলা কচু
টো এটা কথা কচুটো আপোনাৰ ডাইৰেক্ট বনাই খালে বহুত ধৰে
অ'আপোনাৰ এলাৰ্জি আছে নেকি
আহ।
অ' তেতিয়াহ'লে নোৱাৰিব খালো
এনে কিন্তু মই পাৰো পাৰো পানীটো বইল কৰি পেলাই দি তাৰ পিছত বনাই খালে কেনেকুৱা
অহ পাৰে পাৰে পাৰে পাৰে পাৰে এনেকে পাৰে
অ মই মই তেনেকেই খাও মাজতে মোৰ থাইৰইড লেভেলটো ইমান বাঢ়িছিলে।
উম।
এইট পইন্ট টু হৈছিলে মোৰ।
আচ্ছা অ 'তেতিয়াহলে ইমান এইবিলাক খোৱা ঠিক নহ'ব
অ' তাৰপিছত মই কি কৰিলো মোৰ মানে কিবা কিবি অলপ টেনচনো থাকে ৰাতিত ব বোৰ লগত। হয় তাৰ পিছত মই কৰিলো কি এই ধনিয়া গুটি যে!
তিয়াই থৈ পেলাই ৰাতিপুৱা পানীটো অলপমান গলাই পেলাই সেইখিনি খোৱা ষ্টাৰ্ট কৰিলো। মোৰতো থাইৰইড লেভেল ওৱট ফেট ও হল মই টো আচৰিত!
আচ্ছা
মোৰ মানে ঘৰৰ ওচৰৰ মানুহ এজনৰ বহুত চুগাৰ হৈছিলে
উম
তেওঁ মানে এই ধনিয়াৰ পানীতো খাব দিছিলো ৱাৰ লেভেল। টো পুৰা কন্ট্ৰলত আহি গ'ল আৰু শকতটো তেওঁ কমি গ'ল।
আচ্ছা
সেইটো ডক্তৰে ভাল কৰিব নোৱাৰে বুলি কৈছিল এই প্ৰাকৃতিক ঔষধৰ দ্বাৰা নিৰাময় হৈ গল।
চুগাৰ লেভেল
হয়।
চুগাৰ লেভেল কিন্তু আপুনি যিমান আপোনাৰ স্বেটিং হয়, ঘাম ওলাই যোৱা কাম কৰে সিমানে কি কিন্তু ছুগাৰ লেভেলটো মানে বেলেঞ্চত থাকে দেই। সেইটোয়ে আমাৰ আজিকালি মানুহ বিলাকে শাৰীৰিক পৰি নকৰে কাৰণেহে, কাৰণ মানুহৰ কেৱল বহা কাম, মোবাইল চোৱা এইবিলাকেতো কাম। গতিকে অলপ যদি শাৰীৰিক পৰিশ্ৰম হয়
হয়।
তেতিয়াহ'লে মানে হেৰি হয় ছুগাৰ লেভেলটো ঠিকে থাকে।
অ' অ 'সেইটো কৰিব লাগে নহয় নে ঠিক আছে।
এইটোৱে।
আৰু কি কি এক্সাৰচাইজ কৰিব লাগে?
আৰু বেলেগ আপুনি হেৰি উম নাই এক্সাৰাইজ মানে কি এক্সৱেলি- ব্ৰিজ কোৱাক বুলি কয় আমাৰ বিৰাট বেগেতেজে খোজকাঢ়ে একদম।
অ'
গম পাইছো মই বিৰাট, বেগেৰে যেে খোজ কাঢ়ে।
অ' বেগতে খোজকাঢ়া কিন্তু সেইটো হাৰ্টৰ কাৰণে ভাল নহয় বুলি কয়।
ধেৎ কিয় হ'ব মানুহে কি এই -এই যে এই যে আপোনাৰ খেলুৱৈ বিলাক যোনে দৌৰে।
সেই খেলুৱৈবিলাক কি আপোনাৰ সিহঁতৰ হাৰ্টৰ প্ৰব্লেম আছে নেকি নাই নহয়। যিবিলাক আপোনাৰ প্ৰফেশচনেল দৌৰা খেলুৱৈ। সিহঁতৰতো হাৰ্টৰ। প্ৰব্লেম নাই গতিকে এইবিলাক মিছা কথা।
এই ৰিচেন্টলি ৰিচেণ্টলি। মানুহ এ এজনৰ। ৰিচেন্টলি মানুহ এজনৰ আমাৰ ওচৰত হাৰ্ট এটেক হ'ল। তেওঁ কিন্তু সেনেকুৱা নাছিলে। এই মাজে মাজে খোৱা বোৱা কমাই দিলে তাৰ পিছতচোন হাৰ্ট এটেক হ'ল এইটো কি বস্তু আক
সেইটো তাৰ নিজৰ কিবা প্ৰব্লেম আছে, সেইটো কাৰণ হৈছে এইবিলাক খোজকাঢ়া দৌৰা আৰু মানুহ যিবিলাক মানুহে বহুত খোজকাঢ়ে সেইবিলাক মানুহৰ আয়ুসো বেছিতো
সেইবিলাক মানুহ আপোনাৰ চাব আজিকালি পসত সত্তৰ সত্তৰ বছৰত মানুহ বিলাকে খোজকাঢ়িব স্পীডত খোজ কাঢ়িব নোৱাৰে আঁঠুৰ বিষ কিবাৰ বিষ কিন্তু যিবিলাক মানুহে বহুত বছৰ বছৰ ধৰি আপোনাৰ খোজকাঢ়ি আহিছে হেৰি কৰি আহিছে স্পীডত সেইবিলাকৰ হেৰি এইটো কি কয় বয়সৰলৈকে এইটি এইটটি ফাইভ ইয়াৰ্চৰকে আপোনাৰ হেৰি মানে তেওঁলোকে সেনেকে খোজ কঢ়িব পাৰে সিহঁতে কেতিয়াও সিহঁত বিষ নহয় আঁঠুৰ বিষ কিবা বিষ এইবিলাক নাথাকেতো মই এনেকে নিজৰ দেউতাৰ ক্ষেত্ৰতে পাইছোঁ মোৰ দেউতা বিৰাট স্পীডত খোজকাঢ়ে দেউতা নৰ্মেল যোনটো সেইটোৱে আপোনাৰ বিৰাট স্পীডি
তে খোজ কঢ়াটো হাৰ্টৰ কাৰণে বেয়া নহয় ভালেই
তেইত হাৰ্টত একো এফেক্ট নকৰে খোজ কঢ়া হাৰ্টত একো অপকাৰিতা একো নাই
অপকাৰিতা একোৱেই নাইচোন ভালেই মই কিন্তু খোজ কাঢ়ো দেই। আবেলি সময়তো অলপ মানে বাটৰ ফালে ওলাই গৈ পেলাই অলপ ভালকে। আৰু,
খোজকাঢ়িব পাৰে, কিন্তু আজিকালি আজিকালি কিছুমান ক্ষেত্ৰত খোজ কঢ়াটো বেয়া। এইটো কাৰণে যে ধৰক আ আপুনি ৰাতিপুৱা ওলাই গ'ল। যোনটো জাগাত আপুনি খোজকাঢ়ি আছে, যিটো ৰাস্তাত খোজকাঢ়ি আছে। তাত বোলে, বহুত ধূলি-বালি প্ৰদূৰ্ষণ সেইবিলাকত আপোনাক ক্ষতি কৰিব। কাৰণ, আপুনি যিমানে স্পীডত খোজকাঢ়িব আপোনাৰ উশাহ-নিশাহটো সিমানে এটা স্পিডি হ'ব ত' সিমানে ফাষ্ট হেৰি হ'ব ত', গতিকে সেইমতে আপোনাৰ পলিচনটো বেছি এফেক্ট কৰিব। তেনেকুৱা ক্ষেত্ৰত বেয়া।
অ'।
কিন্তু ধৰক, বঢ়িয়া এটা পৰিৱেশ তাত আপুনি খোজকাঢ়িছে, এইটো আপোনাৰ কাৰণে খুবেই ভাল।
উম, মই নহলে ৰাতিপুৱাও কাঢ়িম খোজ।
আহ, ৰাতিপুৱা পাৰে।
আৰু সূৰ্য প্ৰণামটো কৰো। অ' খোজকাঢ়াৰ কাৰণে কোনো সময় নালাগে ন।
উম, নালাগে।
ঘৰত যে আমি কাম বিলাক কৰি থাকো। দৌৰা-দৌৰিকে সেইবিলাকো খোজকাঢ়াৰ ভিতৰত নপৰে জানো।
আহ, অ'।
সেইটোওতো এটা এক্সাৰচাইজে হয়, নহয়।
চব এক্সাৰচাইজ এইবিলাক।
কিন্তু মই এটা কথা অনুভৱ কৰিছো মোৰ ৱেট টো আছে চিক্স ছিক্সটি থ্ৰী আগতে চিক্সটি ফৰ আছিলে ছিক্সটি থ্ৰী হ'ল। কিন্তু ইমান শকতো নেদেখি মোক। কিন্তু মই নাই বহুত নাগ অনুভৱ কৰো এই -এইটো বুলি কয় প্ৰটিনৰ মানে মাংসটো কমাই দিলো কণী চনি খাও চবজি তবজি খাওঁ ৰুটি চুটি খাওঁ সেইবিলাকেই খুৱা আৰু আগতে যে বেছি-বেছি ভাত খাইছিলো গা টো গধুৰ কৰে উঠিব ইছা নাযাই সেইবিলাক ভাত বেছি-বেছি খোৱাতো বেয়া আমাৰ কিছুমান অসমীয়া মানুহে যে ভোক লাগিলে ভাত খাব ভোক লাগিলেই ভাত খাব এসোপা - এসোপা সেইটো সঁচাকে কৈছো কাৰ্ব-হাইড্ৰেদ বহুত থাকে সেইটোৰ পৰা ইনচুলিন ৰেচিষ্ট্ৰেণ্টো বেছি হয় নে?
উম-উম- উম
এ মানুহৰ ইমিউনিটিটো এই কভিড হোৱাৰ আগলৈকে ঠিকেই আছিলে
উম,
কভিডৰ পিছত এই ইমিউনিটিটো অলপ- অলপ কমিছে তাৰ কাৰণে আমি মানে সেইবিলাক এই কিছুমান পইতা ভাত এইবিলাকো খাব লাগে আজিকালি নাখাওেই যে আমি। এই গৰম ভাত গাল ডাইৰেক্ট খাই দিওঁ ঠাণ্ডা ভাতো নাখাওঁ। হয়নে উম,
দিয়ক হলে নাইকি?
আৰু এইয়া আৰু কাম চাম বিলাক কৰি আছো আৰু এতিয়া।
কৰি থাকক ৰেগুলাৰ আপুনি যিটো কৰি আছে কৰক খোজকাঢ়ক ভাল পৰিৱেশত। খোজ কাঢ়ক তেতিয়া একো প্ৰব্লেম নহয় আৰু হাৰ্টৰ একো অসুবিধা নাই। বিলাকত
অ', আৰু জেগাত নোখোজ, নাকাঢ়ো লাঙত গৈ পেলাই। এয়াৰ পলিউশ্যন হৈ পেলাই আকো কিবা জমা হব ন
অ বেলেগে সেইবিলাকেতো হাৰ্টত